হেল্ল' কি কৰিছ
শই আছো
অ ভাত খালিয়ে নেকি
ভাত নাই কোৱা
অ কি চব্জি বনালে
উম
মই নাই খোৱা
কি চব্জি বনাইছে নাজানো
কটনো কি বনাইছে অ ভালে
অ আমাৰ কি বনাইছে মই নাজানো নে
কৰে আছ
ঘৰতে আৰু
আহ মাহতি কত নাই যোৱা আহ ইমান গৰম দিছে আজি বন্ধ তাতে
অ সেইটো কাৰণে
আহ
আহঁ আৰু ক বাকী ভালেই আৰু
বাকী ভালে আহ
অ মাহতৰ ভালেই
অ ভালেই মাহ ত
অ গৰম পুৰা দিছে আৰু ন
গমন্ত পোৱা দিছে
আহ
মাৰ ভাল নে
ভালে ভালে
আহ
তহত
আমাৰ ভালে
আহঁ ইমান গৰমত কৰ'বাত ফুৰিব য হলে ভাল হৈছিলে আৰু ন
অ যাবলে ভাল আছিলে বাৰু উম যাম বুলি ভাবিছা নেকি কবাত
তাকে ভাবিছো আৰু যাম বুলি কৰ'বাত লগ চ পালে মানে আৰু যাব লাগে
গলমতে, কবা ময়ো যাম।
অ', অ', কোনোবা লগত লগৰ আৰু মিলাই, কিনে আৰু যাব লাগে ন।
অ', লগৰ এটা বিচাৰিব লাগিব।
অ', তেতিয়া ফুৰিব যাব পাৰিম আৰু ন।
উম',
তোমাৰ বয়ফৰনদৰ খবৰ ভালেই।
ভালে আৰু
অ', আহ, ফোন কৰিছিলে নাই।
ফোন কৰিছিলা।
কৰ হয়, তোমাৰ বয় ফ্ৰেণ্ডটো।
হা, অ', শিৱাগৰ।
অ', অ', অ,
হা,
শিৱসাগৰ কোনডোখৰ কৈছো।
শিবসাগৰ নটা‌ পুখুৰী।
অ', অ', আছে
ঘৰত উম', ককাইক‌ এটা‌ আছে। ভনীয়েক। পাঁচজনী আছে নেকি আৰু মাক আছে।
অ',
অ
ঠিকেই আছে বাৰু তেনে হ'লে ন।
অ', ঠিকে আছে।
কাইলৈ দিওটি, যাবি নে নাই।
যাম অ', যাম যাম।
এ, কাইলৈ ৰ'দে দিব নেকি।
সেইটোৱেই বাৰু।
যাবি নে নাই পিছে। অ', লগতে যাম ন।
অ', অ, হ'ব বাৰু।
ত, ফোন কৰিবি ওলাই যাম মই যেনিবা।
অ', অ, অ', মই কৰিম ৰস, অ',
তই ৰখ থে কিিবি
অ অ ম ৰ কক
অ চ মাহী এজনী গুৱাহাটী যাব কথা আছিলে গলনে আছে
আজি ক
অঁ অঁ আজিিকাল কোন কোন গৈছে বা
পেহীয়ে গৈছে আৰু পেহীয়ে ভাগিন জনী গৈছে তাৰছালীজনী গৈছে
অ অ ৰাতিপুৱা গল ন
আহ পাই পালগে চাগে এতিয়া
আহ অ
মই ফোন কৰা নাই কৰিব লাগিব এতিয়া
ন কৰা
আহ
উ
আৰু বাকী কৈছ
আৰু বাকী ভন্টি কলেজ বন্ধ দিলে আৰু ন
অ ভণ্টি কলেজ বনে
অ এতিয়া এাদা গৰম বন্ধ কতো ফুৰিব যোৱা নাই নি ভণ্টিয়
ভন্তে নাই যাও ফুৰিবলৈ ইমান গৰম দিছে নাযায় বোলে
অ অ যাব লাগে ফুৰিবলৈ ক'ৰবাত আৰু গৰমান পাইছে
অ যা বুলি কৈছো নাইযাও বুলি কৈ আছে
অ
ঘ মন দিছে ঘৰ পৰা ওলাবও মন নাযায় আৰু
উম এ
উম
ভাইটি নে কিি কৈ আছে
আছে নে কি কোনো কৰিব
অ ফলৈ ফুৰিবলৈ যোৱা নাই কতো
এটো কলেজ স্কুল বন্ধ ন
আহ ফব কতো যোৱা নাই
ভালকৈ অহা নাই নেটৱৰ্কে ডিষ্টাৰ্ব দি আছে
অ ফুৰিব যোৱা নাই গছৰ ভতিতি
নাই যাোৱা নাই যাোৱা ঘৰতে আৰু
অ
অ যাব নোৱাৰো
অ
আমি সে জাগন গৈ আহিলো আৰু ফুৰি পিনি আহিলো আৰু এদিনে থাকিলো
উ
পৰহিনাত গলোম কালি আহিলোমি
অ জামানাৰ কোন আছে
জাগো ন এে মামি মামা আছে আৰু
আহ অ
কিবা কান্ কান্দি আছে নেকি এফালে
একো কান্দা নাই ভেকুলীহে কান্দি আছে আৰু
আহ তাই কি মমান শুনিছো
অ ৰাস্তা কাষত এ যে থিয় হৈ আছোন গৈ
অ অ উ
কাইলে কেনেকে বাৰু ডৰি লৈ যাম
তাকে ভাবিছো কেনেকে যে যাওঁ আমাক গম দিছে অ উম
খেতি কৰাোৱা নাই তোমালোকে
নকৰা নকৰা আমাৰ খেতি কতনো খেতি বাাৰী নাই চব কিনি খাল
হা
তহঁতৰ বু
আমাৰ নাই কোৱা দে। আমাৰ একেই কিনি খয়।
অ',। চব কিনি খাব লাগে আৰু।
হয়।
উ।
ন পানী।
অ',। অ',।
আজিকালি নহয় সেনেকে বাৰিত শাক। পাপাৰো গাভাল নহয়
অ',।
উ। আহ। উ। অ', অ',।
নাই।
উম'। ৰাখিছো কাইলৈ সকলোৱ যাওঁ।
অ', অ', ঠিক আছে যোৱাতে মই ফোন কৰিবি। কালি য ফোন কৰি আছো। অ', ঠিক আছে হ'ব।
ন কি কৈছে অ', ঠিক আছে কৰিব। অ', কৰিমিবা অ',।
হয়।